অ', কি কৰি আছা?
হেল্ল'।
উম।
অ', আছো ৰ'বা এনে, তুমি?
এই আছো ৰ'বা এনে বহি গৰম বহুত।
অ', বাকী বিহু আহিলে, নেকি?
অ', আহিলেই দিয়া মই কালি গাঁৱলৈ ফোনো সুধিছিলোঁ মানে আৰু সিহঁতে কৈছিল যে বিহুৰ প্ৰস্তুতি আৰম্ভ হৈ হৈ গৈছে আৰু তাতে গাঁৱত সনেককৈ
হয় নেকি, অ বিহুৰ সময় আহিলে এ গাওঁবোৰৰ পৰিৱেশটো কিদৰে সলনি হৈ যায়, ন?
তাকেইতো মানে বিহুৰ কথা শুনিলে গাঁৱত বিশেষকৈ বেছি প্ৰভাৱ পৰা দেখা যায়। মানে গাঁৱৰ যিটো আগৰে পৰা চলি আছে ন, গাঁৱৰ সংস্কৃতিত বিহুটো প্ৰধান ত' কবলৈ গ'লে গাঁৱৰ বাবে বিহুটো সকলোত ডাঙৰ আৰু, কিন্তু চহৰত ইমান দেখিবলৈ পোৱা নাযায়। তোমাৰ বিহুৰ ইমান প্ৰস্তুতি কিন্তু গাঁৱত তোমাৰ ধৰি লোৱা, এই যিবিলাক আ তোমাৰ বিহুৰ দল হওঁক সেইবিলাকে নিজৰ অনুশীলন কৰিব লাগি যায় যাতে আ যিবিলাক ফাংচন বুলি কওঁ আমি ফাংচন যাতে তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰে, ত সেনেকৈ আৰু তেওঁলোকৰ প্ৰস্তুতি চলে। ধৰি ল আমাৰ ককা-আইতাৰ বা মা-দেউতাৰ সেনেকুৱা আৰু। মা বা পিঠা বনায়, লাৰু লাৰু এনেুৱা বনায়, ত' গাঁৱত এনেকে বিহুৰ প্ৰস্তুতিত থাম ধুমিতে চলি চলি যায় আৰু মানে এ এমাহ আগৰে পৰা এনেকুৱা ক'বলৈ গ'লে আৰু
একদম বিহুৰ কথা শুনিলে একদম মনটো ভাল লাগি যায় আৰু মানে ধৰা বিশেষকে বিহু যিটো আনন্দ হওক গান হওঁক নাচ হওঁক সকলোবোৰ একেলগে মিলি জুলি থকাই সকলোবোৰ মানে ভাবিলে আৰু ভাল লাগি যায় আৰু আৰু অসমৰ- আটাইতকৈ জনপ্ৰিয় উৎসৱ বুলি কলেতো আমি বিহু বুলি য়ে ভাবো।
অ অসমৰ জনপ্ৰিয় উৎসৱটো বিহুৱেই নহ। বিহুৰ বাহিৰেনো কি হ'ব পাৰিব? বিহু মানে অসমীয়া বিহুৱেইটোৱে অসমক চিনাক্ত মানে অসমীয়া জাতিটোক চিনাক্ত কৰিছে। বিহু নহ'লে আৰু তোমাৰ অসমৰ জাতিটো কেনেকৈ আমি পৃথিৱীত তা পিছত চিনাক্ত কৰি দিম। ত' বিহু আমাৰ প্ৰধান আৰু ক'বলৈ গ'লে,
নিশ্চয় আৰু মানে মজাৰ কথাটো হ'ল যে তোমাৰ আমাৰ বিহু হ'ল তিনিটা। বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু আৰু প্ৰতিটো বিহুৰে নিজত্ব এটা বিশিষ্ট বৈশিষ্ট্য আছে ধৰা আৰু তাৰে ভিতৰত মোৰ সকলো- ভাল লাগে তোমাৰ বহাগ বিহুতটো।
হয় নেকি, মোৰো ভাল লাগে বহাগ বিহুটো মানে বহাগ বিহুত ধৰিলেতো নতুন বছৰ আৰম্ভণি হৈছে অসমীয়া যিটো আমি কেলেণ্ডাৰ বুলি কওঁ, তাৰ তাৰ পৰা অসমীয়া যিটো বছৰৰ নতুন আৰম্ভণি হয়। ধৰি লওক নতুন আশা আনে ধৰি লওক গাছৰ যিবিলাক কুমলীয়া পাত সেই পাতবোৰ ওলাই চাৰিওফালে উৎসৱৰ যিটো আমেজ সেইটো বহুত লৈ আনে আৰু এই বিহুটোৱে তো ক'বলৈ গ'লে ব'হাগ বিহুটো মই সেইকাৰণে সকলোতকৈ ভাল পাওঁ আৰু বহাগ বিহুটো বহাগ বিহুত ধৰি লওক তোমাৰ- এই বহুত আছে দিয়া ক'বলৈ গ'লে।
আৰু বিহুৰ গান শুনিলে যে মনটো যে নিজে নিজে নাচিবলৈ আৰম্ভ কৰে সেইটোতো বেলেগে।
সেইটোতো ক'বই নালাগে যিবিলাক বিহুৰ ঢোলৰ যিটো সুৰ ঢোলৰ যিটো মাত সেইটো শুনিলেতো নাচ নাচি উঠি যায় ন গাত।
আৰু লগতে ঢোলৰ লগতে তুমি পেপা আৰু গগনাৰ কথাও পাহৰি নাযাবা আৰু সি তাৰ মাতো মানে, সম্পূৰ্ণ বেলেগ এটা অনুভূ- ই দাঙি ধৰে আৰু
সেইটো যেতিয়া পেপাটো বহু সময় ধৰি বজাই থাকে ন তেতিয়া এটা বেলেগেই অনুভৱ হয় ন।
তাকেতো সৰুতে যেতিয়া তোমাৰ বিহুৰ মেলালৈ মই গৈছিলো আৰু তেতিয়া তুমি সেই বিহুটো অহাৰ বাবে যে কিমান অপেক্ষা কৰিছিলো বাপৰে।
তাকেই দিয়া ময়ো নতুন কাপোৰ পিন্ধি মেলি মানে বন্ধু বন্ধু বান্ধৱীৰ লগত মোৰ লগৰ লগৰ লগৰ হাতত ফুৰা মিলা কৰিছিলোঁ আৰু সেই দিনবোৰ বৰ ধুনীয়া আছিল ক'বলৈ গ'লে।
আৰু মোৰ বিশেষকে তোমাৰ বিহুত যিটো এটা গামোচা দিয়াৰ পৰম্পৰা আছে, সেইটো বৰ ভাল লাগে অতিথিসকলক বা ডাঙৰ সকলক যেনেকে গামোচা দিয়ে সন্মান কৰে।
সেইটোৱ সন্মানে আৰু যিটো সন্মান আৰু মৰম সেই এটা সুন্দৰ মানে প্ৰদৰ্শন দেখুৱাই এই এই মানে আমাৰ যিটো বিহু উৎসৱে ডাঙৰ প্ৰতি থকা সন্মান হওক তোমাৰ ডাঙৰ প্ৰতি থকা আদৰ্শ সেইবিলাকে এই বিহুত আমাৰ উৎ- উৎফুল্লিত হয়, সেইকাৰণেটো চাগে বিহুটো অসমৰ এটা জনাজাত উৎসৱ আৰু এটা অসমৰ, জনজাতিক আৰু বিশ্বৰ মাজত স্বীকৃতি দিয়ে আৰু সেইকাৰণে
বাকী বিহুৰ পিছত তোমাৰ মানে, বহাগ বিহুৰ পিছত আৰু কাতি বিহু যথেষ্ট গুৰুত্বপূৰ্ণ নহয় জানো?
অ', কাতি বিহু আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণই ক'বলৈ গ'লে আৰু মানে, এই উৎসৱটো আমি আমি অলপ মানে শান্ত ধৰণৰ হিচাপে অলপ উদযাপন কৰো আৰু মানে, ধৰি লোৱা তোমাৰ খেতি পথাৰত আমি চাকি জ্বলাওঁ খেতিপথাৰটো ভাল হয়, ফলৰ যিটো ধানৰ উৎপাদন, সেইটো যাতে বৃদ্ধি হয়, যাতে সেই আৰু সেইটো এটা আমাৰ যিটো খাদ্য, খাদ্যৰ কাৰণে মানে খাদ্য উৎপাদনৰ কাৰণে ভাল আৰু সেইটো, সেইটো বিহুটো ক'বলৈ গ'লে এটাঠ বিহুটো আমাক মানে মানে খাদ্যৰ প্ৰতি থকা, বা এই শস্যৰ প্ৰতি থকা যিটো আদৰ, সেই আদৰ সেইতক দেখুৱাই আৰু মান এই যেনেকে তুলসীৰ ওচৰত চাকি দিওঁ আৰু এই কাতি বিহুটোক, তোমাৰ আমি কঙাল বিহু বুলিও কওঁ। কাৰণ ইয়াতে মানে, যিবিলাক শস্য় বা নাটনি হয়, তাৰে মানে তাৰ পিছতহে মে শ্ বিলাক কাটিবলৈ হয়, তাৰ পিছত আৰু উৎপাদন হয়, এনেকেই আৰু কাতি বিহুতটো উদযাপন কৰা হয় কিন্তু এইটো অলপ লেহেমীয়া হয় বা অলপ শান্ত ধৰণৰে উদযাপন কৰা হয়নে।
আৰু তোমাৰ গাঁৱত, যিটো কাতি বিহুৰ ৰাতিটো আৰু পথাৰত, যে চাকিবোৰ যে জ্বলি থাকে সেইবোৰ দেখি বৰ ভাল লাগে দেই।
হয় দেই, মানে কাতি বিহুটোৰ অ', সেই মানে দৃশ্যবৰ মানে, একদম মনোমোহা আৰু ক'বলৈ গ'লে।
বাকী মাঘ বিহু, মাঘ বিহুৰ কথা ক'লেতো আকৌ খোৱা বোৱাৰ কথা হে মনত আহে।
সেই মাঘ বিহু মানে আৰু খোৱা বোৱা নহ'বনে? মাঘ বিহু মানেটো, ভোগালী বিহু ন' খোৱা বোৱাত থাকিবই, সেই আৰু মাঘ বিহু মানে, ভোজপাত
উম, তাকে বিশেষকে ধৰা উৰুকাৰ ৰাতি এতিয়া সকলো একেলগে বহি, তোমাৰ খোৱা লোৱা কৰে তাৰে আনন্দটোৱে, বেলেগ আৰু ধৰা উৰুকাৰ ৰাতি, যে বেলেগৰ ঘৰৰ পৰা খৰি বহ এইবোৰ চুৰ কৰি আনি যে। জুই জ্বলা, জুই ধৰি কিনে সকলোৱে পোৱাই, সেইটো আৰু তাৰে আমেজে বেলেগ।
সেইটোতো এটা মানে মজাই বেলেগ, সেইবিলাক কৰা যিটো ৰাতি আমি যবিলাক জেলেঙা সেইবিলাক চুৰ কৰো, চুৰ কৰি কিনে আমি ধৰি লোৱা যিবিলাক, কিছুমান ৰাইজৰ ভাৱে, কিছুমান ভেলাঘৰ বনাই সেই ভেলাঘৰবোৰত আমি জ্বলাই দিয়ে, ত' সেই সেটো মজাই বেলেগ, ক'বলে কিন্তু সেইটো এটা মানে অলপ বেয়াও দিয়াচোন, জানে ঘৰৰ যিবিলাক বেলেগ, মানুহৰ যিবিলাক সম্পত্তি আছে সেইটো সম্পত্তিটো আনিব নালাগে কিন্তু আৰু সেইটো দিনা আৰু চলি যায় আৰু কি কোৱা বাকি, বিশেষকৈ তোমাৰ কিন্তু খোৱা বোৱাৰ লগত পিঠা আৰু লাৰু আৰু বিভিন্ন পৰম্পৰাগত খাদ্য আছে কিন্তু
হয়, দিয়া মোৰ মোৰতো চবতে ভাল লাগে তিল পিঠা, তোমাৰ?
মোৰ মোৰ নাৰিকলৰ মই তিল পিঠাটো অলপ বেয়া পাওঁ, মোৰ নাৰিকলৰ লাৰু, নাৰিকলৰ পিঠা মই তিল পিঠাটো খাব নোৱাৰো আৰু কিয় বা নাজানো মই।
বাকী তোমাৰ বিহুৰ বাহিৰেও অসমত বহু উৎসৱ পালন কৰা হয় দিয়া, নহয় জানো?
অ', কৰাতটো যায়ে আৰু বহুত যায় যেনে, ধৰি লোৱা তোমাৰ অ', দূৰ্গা পূজা, তাৰ পিছত দেৱালীতো কৰা যায় আৰু বহুত আৰু এনেকুৱা আছে।
তাকেই দূৰ্গা পূজাৰ সময়ত, তোমাৰ চহৰবোৰ বহুত ধুনীয়া লাগে আৰু তোমাৰ ৰাতি এটা, এটা বেলেগ, বেলেগ, পেণ্ডেল ঘুৰি তাৰ মূৰ্তিবোৰ দৰ্শন কৰা তাৰ আমেজে বেলেগ।
তাকেই দিয়া মানে, বন্ধু বান্ধৱীৰ লগত ওলাই যায় সেই ৰাতিটো, সেই ৰাতিটো সময়টো বিশেষ আৰু কবলৈ গলে নাই কি কোৱা?
অ', আৰু তোমাৰ কালি পূজাও যথেষ্ট আমি ধুমধামেৰে পালন কৰো, তোমাৰ চাৰিওফালে লাইট লগাই, বা চাকি জ্বলাই যিটো উদযাপন কৰো, কালী পূজাৰ পিছতে তোমাৰ দেৱালীও আহি পৰে, নহয় জানো?
হয়, হয়, দেৱালীটো উম, উম, ক'বলৈ গলে আৰুটো চাকিৰ উৎসৱ আৰু মানে, দেৱালী সময়ত সকলো ঘৰতে চাকি জ্বলাই আৰু কিছুমানে ফূৰ্তিৰ কাৰণে বোমা পতকা জ্বলাই আৰু আৰু আৰু সেইকাৰণে এইটো চাগে আমি পোহৰৰ উৎসৱ বুলিয়ে কওঁ নেকি? কি কোৱা?
অ', কাৰণটো ভাল লাগে আৰু আৰু বিভিন্ন উৎসৱ আছে, দেিয়াচোন যেনে, তুমি আলি আই লিগাং ক'ব পাৰা, মিচিং জনগোষ্ঠীৰ, বা বড়ো সমাজৰ তুমি বৈশাগ উৎসৱ বা কাৰ্বি ডিমাচা টাই আহোম জনগোষ্ঠীৰৰে নিজা, নিজা কিছুমান উৎসৱ আছে আৰু যিটোৱে অসমীয়া সংস্কৃতিয়ে, অধিক সমৃদ্ধ কৰে বুলি মই ভাবো, বাকী তুমি কি ভাবা এই উৎসৱবোৰৰ ওপৰত?
অ'। মানে, এইবিলাক উৎসৱে আমাৰ আমাৰ অসমৰ, অসমৰ, অসমৰ যিটো গৌৰৱ সেই গৌৰৱবোৰ আনে আৰু সেইবিলাক উৎসৱ থকাৰ কাৰণে আমাৰ যিটো অসমৰ সংস্কৃতি আছে, সৰ যিটো সাহিত্য আছে, সেইবিলাক এতিয়াও বজাই ৰাখি, ৰাখি, ৰাখি আছে এইবিলাক এইবিলাক সংস্কৃতিয়ে, আমাক এটা স্বীকৃতি দিয়ে, আমি অসমীয়া বুলি ত' ক'বলৈ গ'লেতো এইবিলাক, যিবিলাক আহ, উৎসৱ আছে, এই উৎসৱট আমাক চিনাক্ত কৰি দিয়ে আমাৰ নিজৰ লগতে, বাকী তোমাৰ আজনে এইবোৰ উৎসৱই কেৱল মানে, এটা আনন্দ কঢ়িয়াই নানে আৰু এইবোাক সমাজৰ মাজত মানে, এটা তোমাৰ সম্প্ৰীতি বাৰ ঐক্য বৰ্তাই দিয়ে হয়, নে নহয়?
আৰু আজিকালিৰ যুগতটো, আমাক এই উৎসৱবোৰে তোমাৰ ধৰা আত্মীয় স্বজনৰ লগত দেখা, বা সাক্ষাৎ কৰাৰ এটা চান্স দিয়ে নে কি কোৱা?
হয়, এইটোৱেটো আমাক একেলগ মিলি, জুলি কৰি ৰাখি ন? এইবিলাক উৎসৱ বিৰে উৎসৱৰ সময়ত সকলোৱে মিলি জুলি ঘৰত এসাঁজ খায়, আৰু ত' কবলৈ গ'লেতো বহুত আছে উৎসৱৰ কথা, কিনো কাম, আৰু দিয়াতে আজি আৰু নহ'ব দিয়া নহ'লে।
অ', দিয়া।
দিয়া।